হেল্ল' হেল্ল'
অহ
অ কি কৰিছে আপুনি
ম ন
অ আপোনাৰ নেটৱৰ্কটো অকমান প্ৰব্লেম হৈ আছে ক'ত আছে এতিয়া ঘৰতে আছে নেকি
মই আপোনাৰ ঘৰতে আছো নেটৱৰ্কটো অলপ প্ৰব্লেম হৈছে নেকি ভালকে শুনা পোৱা নাই নেকি
আহ এতিয়া পাইছো বাৰু বা কি আপোনাৰ খবৰ খাতি কওকচোন
আপোনাৰ খবৰ
হয় মোৰতো এয়া ভালে আৰু জীয়াই আছো আৰু নমৰি মৰা এলাহতে জীয়াই আছো। আপোনাৰ কি কৰিছে পিছে
মই আপোনাৰ শুই আছিলোঁ এতিয়া অলপ কাম বন কৰিলো
অঁ, বাকী অ তাপা খোৱা বোৱা।
খোৱা বোৱাটো হ'ল বাৰু এই বোলো অলপ তে গছ চছ অলপ ৰুলো অলপ কৈছো মানে ভাগৰ অলপ লাগিছে আৰু তাকে সন্ধিয়া চা খাই অলপ শুই আছো আৰু অ দিনত অলপ মানে অলপ কাম চাম কৰিব অ এই মানুহৰ
তাকেহে ময়ো অলপ গছ অহ ময়ো হেৰি মানে এ ভাবি আছো নহয় ময়ো নিজে গছ গছনি অলপ এনেকে ৰোৱা কথা কথা ভাবি আছো মানে এনে যেনেকুৱা গৰম বৃদ্ধি পাইছে আজিকালিৰ দিনত নহয় ইমান হেৰি হৈছে গ্ল'বেল ৱাৰ্ম মিং হৈছে প্ৰব্লেম হৈ গৈছে দেই হেতু যহতে হৈছে গৰমটো অলপ বেছি হৈ গৈছে
আপুনি অলপ ইংলিছ বেছিকে কৈছিল, অকমান কমকে ক'লে ভাল হয়, যিহেতু আমাৰ ক কথা বতৰাটো অসমীয়া হৈছে ন ত' মানে অকমান অসমীয়াত ক'লে বেছি ভাল হয়, শুনিবলে
হয়, হয়, হয়, সেইটো হয় বাৰু। ফালে আপোনাৰ এ তালৈ ওলাই যদি যাও নহয়, মানে এনোক কোৱা হয় আৰু গোটেই ধূলিৰ প্ৰতাপত মানে এ, থাকিব নোৱাৰে মানে এনেকুৱা ধূলি গোটেই যান বাহনৰ বিলাকৰ পৰা গোটেটো যিমান ধূলি ধোৱা ওলাই, আজি এ অলপ টাইম যদি বাহিৰত ঘূৰি ফুুৰো আৰু মানে তাৰ পিছত মানে ৰাতিলৈ আহি পেলাই মানে পানী লগা হোৱাটো মানে নিশ্চিত আৰু। তেনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে আমাৰ ইয়াত। মানে?
অ মোৰো সেইয়ে মানে। অ', মোৰ সেই মানে পইচা পাতি নাছিলে বোলো মানুহ এঘৰে কাম কৰিবলৈ মাতিলে। অ', ভাত খাবলৈও মানে এয়া অলপ অসুবিধা হৈছে মানে সেইটো কাৰণে অলপ কামটো কৰি দিলো। অলপ গছ-গছনিও ৰুলো, পৰিৱেশ খুব ভাল হ'ল, অলপ পইচাও পালো। সেইটোৱে এতিয়া ভাত তো খাবলৈ পাই অলপ আনিছো আৰু।
হয়, হয়, হয়, আপোনাৰ অৱস্থাটো হব গম পাইছো বাৰু অৱস্থাতোৰ কথা। মোৰ লগৰ এজনে কলে আপোনাৰ কথা অৱস্থা তেনেকুৱা কথা মই বোলো তাকে মই বোলো ফোন এটা কৰি চাওঁচোন বাৰু তেখেতৰ কি কি কৰিছে তেখেতে, ত লাষ্টত গৈ পেলাই তাৰ লগৰজনৰ পৰা মোৰ নম্বৰটোও ডিলিট হৈ গৈছিলে মোবাইলটো মানে চেঞ্জ কৰিলো কেইদিনমানৰ আগতে ত তাৰপিছত মানে আপোনালে নম্বৰটোত তেখেতৰ পৰা ললো লৈ পেলাই আকৌ আপোনালে, এতিয়া মানে কল কৰিছো আকৌ। মোৰো আপোনাৰ বোলো মনতে নপৰে আপ মাৰলে। সেইটো কাৰণে বোলো মই নিজে ফোন এটা কৰো আৰু বুজি পাইছো
পইচা পাতি সমস্যা আৰু কি ক পইচা পাতি ন চহলে সুস্থ মানুহে নহয় নাথাকে ন সেইটো কাৰণে য'তে ত'তে কাম কৰি ঘূৰিফুৰো আৰু ভাগ লগৰ লাগে আহি পেলাই
য'তে ত'তে কাম কৰো বুলি নহয় এতিয়াতো কামটোো কৰিবই লাগিব কাম নকৰে কিন্তুনো কোনে ফ্ৰীতে পইচা পাব হয় নে নহয়। উ কাম নকৰিলেতো একো লাভ নাই এতিয়া আপুনি এ তেনেহলে ভাল কামে কৰি আছে চাবলৈ গলে আপুনি গছ, গছনি ৰুই টো বুলি কৈছে তেতিয়া আৰু আৰু বহুত অ', ভাল কাম কৰিছে এইটো তেনেকে- এনেটো কৰি থাকিলে আমাৰ- বহুত খিনি উন্নতি হ'ব ময়ো ভাবি আছো নহয় মই ডাঙৰ হেৰি এখন কৰিম বুলি- গছ -গছনি অলপ গছ পুলি অলপ লৈ গোটেই খিনি জেগাত অ', ৰুম বুলি ভাবি আছিলো, এটা মানে বাগানৰ দৰে বন বনোৱা কথা ভাবি আছিলোঁ, প্লেনিং কৰি আছিলো মানে মানে যিহে মানে পৰিৱেশ প্ৰদূৰ্ষণ প্ৰদূৰ্ষন এইবিলাকৰ পৰা যেনেকুৱা ধৰণৰ হেৰি উম!
অ', মইও ভাবি আছো লাহে লাহে চাৰি বাৰী এখন বনাম বুলি। পইচাটে পোৱা কাৰণেহে- চাচি বাৰী
ময়ো একেই অৱস্থা-
হয় মানে এইটো পৰিৱেশ। অলপ ভাল হ'ব অলপ অৰ্থনীতি উন্নয়ন হ'ব। তাৰ পিছত মানে ৰবৰ বাগান এখন খুলিম বুলি ভাবিছো।
উম! ৰবৰ বাগানখন আকৌ খুলি খুলিলে ৰ ৰবৰ ৰবৰ বাগান আছে হয় ৰবৰ- বাগানৰ মানে এটা সুকীয়া মানে অ', তাৰ মানে হেৰি আছে। ৰবৰৰ বাগানতো আপোনাৰ কি হয়? অ', গৰ্বৰ গছজোপা কাটি নেপেলাই ন তাৰ পৰা অকল ৰস তোহে আহৰণ কৰা হয়। বুজি পাইছে, যিমান ডাঙৰ হলেও ৰবৰ বাগানৰ গছ জোপা কাটি পেলোৱা নহয়তো। হয় সেইটো কাৰণে মানে অ! প্ৰব্লেম নহয় মানে কেতিয়াও মানে গছজোপা হেৰাই যোৱাৰ চান্স নাথাকে।
অ', ৰবৰ বাগানৰ আইডিয়াটো আহিলে মানে মোৰ ভাগৰ ভাগৰ ল'ৰাটোৰ মানে এদিন মানে লিখি আছিলে তাৰ মানে কাট পেঞ্চিলে লিখাৰ পিছত মোহাৰিবলৈ ৰবৰ নাই, সেইটোকাৰণেই বুলো ৰবৰৰ বাগান লাগিব। কেতিয়াবা কিমান ল'ৰা ছোৱালী আছে চাগে লিখি পেলাই মোহাৰিবলৈ লোওঁ মানে- মানে ৰবৰ টুকুৰা
সেই সেইটোতো সেইটোতো আপোনাৰ চাবলৈ গ'লে এতিয়া হয়, হয়। চাবলৈ গ'লে আপোনাৰ এতিয়া দুটা ধৰণৰ সুবিধা হ'ব, তাৰ পৰা আপুনি ৰবৰৰ সুবিধাতটোও পাব আকৌ প্ৰাকৃতিৰ সুবিধাটো পাব আৰু তাৰ পৰা আপুনি অৰ্থনৈতিকভাৱেও নিজকে সবল কৰি তুলিব পাৰিব।
অ', হয় অৰ্থনীতি সবল বুলি নহয় মানে এ এনেকুৱা কিমান ল'ৰা ছোৱালী আছে যোনে মানে ৰবৰে। মুচিব নাপায় কান্দি থাকে।
উম, হয় বাৰু সেইটোও হয় বাৰু। ত' আপুনি মানে ভাবিছে চবকে ৰবৰ ত' কম দামত বা অলপ বিনামূলী দিলে আপুনি ৰবৰটো দিম বুলি ভাবিছে আৰু বা এটা কাম কৰিব পাৰে আপুনি। ৰবৰৰ এনেকুৱা কম্পিটিছন কৰিব পাৰে যোনে, যোনে আপোনাৰ এ সৰু সৰু ল'ৰা ছোৱালী বিলাকৰ মাজতো এইবিলাক প্ৰতিযোগিতা পাতিব পাৰে য'ত সিহঁতি আহ পুৰস্কাৰ হিচাপে ৰবৰ লৈ যাব পাৰিব।
অ'।
সৰহকে ৰবৰ খিনি সিহঁতি মানে এ সেইখিনি নিজ নিজে ব্যৱহাৰও কৰিব পাৰিব আৰু ম তেনেকুৱা অন্য ল'ৰা ছোৱালীকো দিব পাৰিব দাম হেৰি কৰিব পাৰিব, বুজি পাইছে। ত' তেতিয়া সেই সমস্যা স নাই। নাই কিয়া হৈ যাব একেবাৰতে।
অ'।
হয় নে নহয় কথাটো।
বাকী আপোনাৰ কিবা বাৰী এখন বনাম বুলি কৈছিলে। তাৰ ওপৰত কওঁকচোন অলপ।
অ', বাৰীখন মানে মই তেনেকে চাচি গছ আপুনি তেনেকে কলে চাচি গছ আৰু হেৰি গছ মানে তেনেকুৱাবিলাক বুলি ভবা নাই মই মানে অ', জাষ্ট মানে পৰিৱেশৰ কাৰণে গছ হ'ব লাগে এতিয়া
অ', পৰিৱেশৰ কাৰণে গছ ৰুম বুলি যদি ভাবিছে তেতিয়া আপুো য'তে ত'তে ৰুব পাৰে ন' আপুনি নিজৰ মাটি নহ'লেও বেলেগত হ'লেও ৰুব পাৰে। ৰাস্তাৰ কাষত হ'লো বৰ্তমান আমাৰ ৰা সচাৰ পদূলিবোৰ দেখিলে মানে কেনেকুৱা হয় ইমান ৰ'দ ৰত দি থাকে ত' মানুহে জিবৰ কাৰণে ক'তো জেগা নাপায়। সেইটো কাৰণে ৰাস্তা ৰুলে ভাল হয় আৰু
হয় হয় হয় সেইটো সেইটো কিন্তু বহুত ভাল কথা কৈছে এতিয়া সেইটো দুটা বেনিফিট হৈ যায় একেলগতে মানুহেও সুবিধা হল আৰু গছ গছনিও থাকিলে পৰিৱেশৰ ওপৰত যোনটো বেয়া প্ৰভাৱ পৰিছিলে মানুহৰ জৰিয়তে সৃষ্টি কৰা যান বাহনে হওক বা বেলেগ কাম কাৰ্য বোৰে হওক তাৰ পৰা যোনটো প্ৰভাৱ পৰিছে সেইটোও অলপ কমি যাব গছ গছনি কমাই তুলিব সেইবোৰ, ত তেনেহলে সনেবোৰ বহুতখিনি বেনিফিট হ'ব পাৰে। ঠিক আছে। ত' সেইটো এটা বহুত ভাল কথা কৈ দিলে ত সেইটোও কৰিব পাৰি সেইটো গছৰ ৰাস্তাৰ কাষে কাষে যোনবিলাক ৰাস্তাৰ কাষেবা আজিকালিতো আপোনাৰ ৰাস্তাৰ যোনবিলাক ডিভাইডাৰ বিলাক আছে তাৰ মাজতে গছ ৰোৱা পদক্ষেপ প্ৰথম আগবঢ়াইছে এতিয়া মানে আহ হাতত তুলি লৈছে আৰু তেনেকুৱা পদক্ষেপ সেইবিলাক ত চাবলৈ গলে বহুত ভালেই কাম হয় সেইবিলাক, সেইবিলাক কৰিব লাগে ময়ো ভাবি আছো তেনেকুৱা কাম বিলাকে কৰিব লাগিব আৰু নহলে এতিয়া আমি আছো তেনেকে যেনেকে ত ফিউচাৰ আৰু প্ৰব্লেম হ'ব ভৱিষ্যত প্ৰজন্মৰ আৰু অলপ আৰু প্ৰব্লেম হ'ব আমি যে যিমান অ গোলকীয় উত্তাপ বৃদ্ধি বৃদ্ধিৰ যিমান আহ গৰম অনুভৱ কৰিছো এটা সময়ত তাতকে বেছি গৰম অনুভৱ কৰিব আৰু গোলকীয় উত্তাপৰ বৃদ্ধিৰ ফলত আপোনাৰ উম। হেৰিও হব এইবিলাক গ্লেছিয়াৰ যোনবিলাক হিম্বাহ আছে সেইবিলাকো গলিবলৈ আৰম্ভ কৰিব তাৰপিছত এটা সময়ত যেতিয়া বৰ ষুণৰ ছিজন হ'ব তেতিয়া বানপানীও হ'ব বেছিকে। হয় নে নহয় ত' অসমতটো বানপানী বেছি বেছি কে হয়। হয়নে নহয় অসম বাংলাদেশ সেইবিলাকত ত' আমাৰ মানুহখিনিৰ সেইবিলাক প্ৰব্লেম হ'ব।
অ মানুহৰ মানসিকতা সলনি হোৱাৰো বহুত প্ৰয়োজন আছে।
পৰিবেশক লৈ পেলাই মানুহক আমি সজাগ কৰি তুলিব লাগিব আজি আমি আপুনিয়ে মই পাতিছো তেনেকে পাতিলে নহ'ব নহয় বেলেগকো বেলেগেও জানিব লাগিব ন তেতিয়াহে তেখেতে সকলে গছ গছনি কটাৰ পৰা বিৰত থাকিব আৰু নতুন নতুন গছ ৰোৱাত নিজকে হেৰি কৰি তুলিব আগ্ৰহী কৰি তুলিব হয় নে নহয়।
হয় হয় হয়।
হয়নে নহয়। বাৰু কথাটো। অ তেনেকুৱা ক্ষেত্ৰত আমি মানে বেলেগকো সজাগ কৰি তো লাগিব। হয় কওক আপুনি আৰু আপোনাৰ বিষয়ে কি কৰিব নাই ভাত চাত খোৱা নাই আমি এ মই ভাবি আছো মানে এইবিলাক আহ গোলকীয় উত্তাপৰ বি বিষয়ে আৰু
অ আপুনি মানে দিনে ৰাতিয়ে হয়নে সপোনে অকল সেইটোয়ে ভাবি থাকে নেকি! কেনেকে আমি পৰিৱেশটো ভাল কৰিব পাৰো।
হয় হয় হয় মই পৰিৱেশক লৈ পেলাই বহুত চিন্তিত হৈ পৰিছো এতিয়া মানে
অ আপুনি দ্বিতীয়জন অৰণ্যয় মানুহ হৈ যাব নেকি বাৰু ভাবিছে
ধন্যবাদ কোৱা বুলি নহয় মৰণ কিবা এটা কিবা এটা নাই নাই নাই কিবা এটা মানে পোৱাৰ কাৰণে নহয় জাষ্ট এনেই মানে আৰু নিজৰ ভৱিষয়ত প্ৰজন্মৰ সুৰক্ষা কাৰণেে মই চিন্তা কৰিছো বলে কিবা এটা মই কিবা এটা অ আপুনি খোৱ বৰ সময় হৈছে নাই আপোনাৰ ঠিক আছে আপুনি খাই লওক আহ ময়ো খাই লওঁগে
অ য দিয়